হেল্ল' কি খবৰ
ভাল ভাল তোমাৰ কি খবৰ
এ আছো দেই কি কৰিছা হয়
এই আছিলো আৰু ঘৰতে অকমান চাহ তাহ খাই মেলি
উম উম অ চাৰ খালা
চাহ তাহ খালো অ তোমালোকে খালাানে
খালো, খালো, খালো। তাৰপিছত আজি বতৰ আ, ক্লাছ মানে আজি আমাৰ একজাম আছিলে আজি আমাৰ একজাম শেষ হ'ল।
হম।
আহ। তাকে।
আচ্ছা মোৰ বতৰ ভালেই আৰু মানে ভাল মানে বৰষুণ দি আছিলে আবেলি লৈকে। তাৰপিছত এতিয়া অকণমান ঠিকে আছে আৰু।
হম, হম।
এতিয়া সিমান দিয়া নাই এ আবেলিলৈকে প্ৰায় তিনটা চাৰিটা মানলৈকে দিছিলে বৰষুণ।
ঠিকেই আছে! ঠিকেই আছে।
উম, তাত বৰষ এ ক্লাছ আজি নাই যোৱা এই এতিয়া মানে এক্জাম আছে ত' তেইচ তাৰিখ মানৰ পৰা একজাম আছে সেইটো কাৰণে এইকেদিন বন্ধ দিছে আৰু।
কেই তাৰিখৰ পা আছে?
ঊনত্ৰিশ তাৰিখৰ পৰা আছে উম ঊনত্ৰিশ তাৰিখৰ মানে ঊনত্ৰিশ তাৰিখে আমাৰ প্ৰেকট্ৰিকেলটো আছে আৰু।
আহ, অ' অ'।
তাৰপিছত থিয়ৰীটো হ'ব পাছত জুলাইত হ'বগৈ! উম। তোমালোকৰ একজাম কেতিয়া হ'ব?
আমাৰ একজাম শেষ আজি শেষ।
আচ্ছা এতিয়া ঘৰলে আহিবানে?
মই তোমাৰ কাইলৈ এপাক যাও নেকি ঘৰলে।
তাৰ পিছত আকৌ যাব নি তালে?
কাইলে মানে মোৰ লগৰ এজন আছে যে অকমান ইন্টাৰনেচনেল তেওঁক মানে আমাৰ গাওঁখন দেখা দেখাবলৈ লৈ যাওঁ বুলি ভাবিছো।
আচ্ছা।
অ'।
অ', এই তোমাৰ বাহিৰৰ যে কি আছিলে তাৰ থ্ৰি নেকি?
অ', অ' এজন আছিলে যে।
আত্ছা।
সি একেবাৰে যাবগে যে গতিকে বোলো দেখাই আহোগে বুলি ভাবিছো।
অ', ভালেই আক', তোমালোকৰ ঘৰলে আহিব?
তাকে মানে লৈ যাম আৰু।
অ', অ', অ' থাকিব দুদিনমান চাগে তোমাৰ লগ ঘৰত নেকি এদিন থাকিব! মাহতৰ চাগে দিগদাৰে হ'ব। কথা চথাটো বুজি নাপাব ন চাগে। উম।
মানুহবোৰ অলপ আচৰিত হৈ যাব।
আছৰিত হৈ যাব ক'ৰ পা মানুহ আহিলে বুলি ক'ব। থিকে আছে মই সেই কাইলৈ আকৌ যাম যোৰহাট।
আহ।
এই আমাৰ খুৰা ল'ৰাটোৰ লগোন জুৰনী আছে।
উম, হয় নেকি?
অ', সেইটো কাৰণে মানে তালৈ যাব লাগিব। তালৈ পিছবেলা মানে যাম আৰু লগ নাপাম তুমি আ কেতিয়া আকৌ
মই সোনকাল সোনকালে যাম তোমাৰ।
অ', সোনকালে আহিব ন অ'। ঠিকে আছে তাৰপিছত সেই তালৈ, তালৈ হেৰিলে আকৌ আহিবা কেতিয়া?
আকৌ মই তোমাৰ পঁচিশ তাৰিখৰ পিছতে যাম আৰু একেবাৰে।
পঁচিশ তাৰিখৰ পিছত আহিবা উম, মানে বস্তু চস্তু লৈ আহিব আৰু।
একেবাৰে একেবাৰে বস্তু চস্তু লৈ যাম আৰু।
অ', ঠিকে আছে তাৰপিছত আৰু ঘৰ আৰু।
তাৰ পিছত কৰ আৰু ভাবিছো তাকে জিমটো জইন কৰি লওঁ নেকি। তাকে ভাবিছো জিমটো বোলো জইন কৰি লওঁ নেকি।
অ', জমটো অ', জিমটো জইন কৰিব পাৰি, কৰি দিবা জিমটো জইন। তো গৈ থাকিল ভালেই অকমান ৰাতিপুৱা, ৰাতিপুৱা পিছবেলাও যাব পাৰা। পিছবিলাক গ'লেও বেয়া নহয়।
সেইটো সেইটো তুমিতো নোযোৱা চাগে এতিয়া।
মই এতিয়াতো নাযাম চাগে, পাছলৈ যাম কেইদিনমান। মানে এদিন অকমান কলেজৰ কাৰণে খেলি মেলি হৈ গৈছে। বনাবলৈ দিছিল কাৰণে বোলো একেবাৰে কৰি মেলি লওঁ তাৰপিছত যাম আৰু।
উম, উম ময়ো তাকে ভাবি আছো কি ক
হম হম।
মই তাকে ভাবি আছো কি কৰো।
উম, নাই লৈ ল'ব পাৰা জমটো অ জিমটো লৈ ললে ভালেই এতিয়া ফ্ৰী আছে যদি এতিয়া লৈ ল'ব পাৰা খালি ক'ন্টিনিউ কৰি উঠিব লাগে তেতিয়া ভাল আৰু নহ'লে ৰখাই দিলে মানে থাকি যায় আৰু।
এতিয়া গৈ পাৰিলে মই কণ্টিনিউ কৰিম আৰু।
অ'। পুৰা কন্টিনিউ কৰি থাকিব পাৰিলে ভাল আৰু মানে, উম উম। উম, মানে তুমি তিনিমাহ মানত ৰিজাল্টটো পাই যাবা, তিনিমাহ মানত তোমাৰ অকমান হ'লেও মান ডেভলপ হৈ যাব।
সেইটোে মই মানে অলপ ৱেইটটো গেইন কৰিব লাগে।
স কিন কৰিবলে সেইটো আৰু তুমি খানটো লাগিব তাৰ প্লাছ আৰু তোমাৰ খানাটো মানে এইটো ৰাতিপুৱা গধূলি অকণমান আমাৰ এনিটাইম ভাত খাই থকা হয় কাৰণে ইমান হেৰি নহয় আৰু। অকমান মানে বেলেগ, বেলেগ বস্তুোৰ সোমাই উম। প্ৰ'টিন চটিনটো অলপ খাব লাগিব, তেতিয়া খাই দিলে আকৌ লাহেকে মানে বস্তুতটো তোমাৰ জিম গৈ থাকিলে মানে আৰু ভাত খালেও হৈ যায় কিছুমান বহুতেতো আমাৰ জিমতে দুজনমান আছিলে তেওঁলোকে এনিটাইম ভাতেই খাই থাকে।
উম, উম।
কি হয় অকমান তোমাৰ মাচ'ল টো গাত মানে মাংসটো আহি যায় কিন্তু বস্তুটো টাইট নহৈ হৈ নাই। সেইটো কাৰণে দিগদাৰ হয়টো তেওঁলোকে এতিয়া তাত গৈ পেলাই
অ', মানে কাপ ছ আৰু কাৰ্বহাইড্ৰেটটো মানে এনেও আমাৰ শৰীৰৰ কাৰণে বৰ এটা ভালো নহ'ব। উপযোগী নহয়ওঁ খুব কেলৰিজটোহে বাঢ়ে মানুহৰ, কলেষ্ট্ৰলটোহে বাঢ়ি যায়। কিন্তু এনাৰ ষ্টেণ্ডটো নাবাহে ন' শক্তিটো নবাহে ন'।
অ', সেইটোৱে।
ফেটচৰ ফালৰ পৰা যেনেকে ফাইবাৰ চাইবাৰ ভিটামিন আৰু এইটো প্ৰটিনৰ পৰাই বাঢ়ে। আমি এইটো ভাবো একদম পুৰা ভাত খিনি খুব খাই দিলে মানুহ পুৰা মানে শক্তি শকত আবদ হৈ থাকিব কিন্তু একচুৱেলি নহয় ভাত টোৱে মানুহ বহুত উপকাৰ কৰে ভাত আৰু ৰুটি। এতিয়া, এতিয়া মানে মানুহে মানে যে তোমাৰ মুছলমান মানুহসকলে হেৰি কৰে ৰোজা কৰে দেখিছা ন'। ৰজাৰ কৰিলে বহুত ভাল জানো নাই এই যে আঠ ঘণ্টা ফাৰ্ষ্ট কৰে যে তেওঁলোকে একো নাখাই ব্ৰত ৰাখে। অ', সেইটো কেৱল এক টাইম খাই মানুহ সদায় এক টাইমে খাব লাগে যি দেখিছো।
তুমিও খাব লাগিব।
আৰু মানে যিমানে আমাৰ কম খাব শৰীৰটোৱে সিমানে ভাল হৈ থাকিব।
উম, একদম এতিয়া প্ৰায় পাইছো যে ছটা বজাত বছৰ আগতে মানে চল্লিশ বছৰৰ ওপৰত ব্যক্তসকলে মানে ৰাতি খাবই নালাগে বুলি কৈছে।
নালাগে একেবাৰে খাব লাগে মানুহ ষোল্ল ঘণ্টা নোখোৱাকে থাকিব লাগে। সচাই একচুৱেলি মানে ষোল্ল ঘণ্টা মান নোখোৱাকে থাকিব লাগে মানুহে।
অ', ষোল্ল ঘণ্টা ন। এ বাৰ ঘণ্টা আমি শোওঁতে এনেকুৱা হৈ, হৈ যায়েই চাগে। দুঘণ্টামান তাৰপিছত আৰু
মানে ধৰি লোৱা কিছুমানে ধৰি লোৱা একেবাৰে পাঁচটামান বজাত খাই দিয়ে। পাঁচটা ছটা বজাত। একেবাৰে পিছদিনাখনে এঘাৰটা বজাত ভাত খাই দিয়ে আৰু।
সেনেকোৱা কৰিব পাৰিলে ভালেই। মানে দামো পাই যে মানে কথা মানে চল্লিশ বছৰ পিছৰ বেয়ক্তী সকলে মানে ৰাতি খানাটো মানে এৰি দিব লাগে। বুলি কৈছে আৰু।
সেইটোএই ৰাতি খালেও ধৰি লোৱা কমকে লাইট বস্তু খাব লাগে আমি। ভাত এগাল খাই, খাই শুই থাকো। সেইটো মানে শৰীৰৰ কাৰণেও বেয়া। এইটোৱে, পাৰিলে কমকে খাবা। হব লাগে সেইটোয়ে। বাদ -বাকী ঘৰত আৰু ভাল নহ মা হঁতৰ।
নহৈ প্ৰায় দুই তিনি ঘন্টাৰ পিছত খুলিম। ঠিকে আছে। সেইয়া ই আৰু তোমালোকৰ চব ঠিকে এতিয়া আহিলে দেতা আহিলে নহ ঘৰ আহিলে।
হা?
দেউতা ঘৰ আহিলে বোলো।
ঘৰ আহিলে নেকি।
উম, আহিলে, আহিলে এই তোমাৰ পোন্ধৰ পোন্ধৰ তাৰিখে আহিলে। উম।
অহ, ভালে, ভালে, ভালে।
সি আহিলে এতিয়া। সেই আছে আৰু এই লগুণ -দানি আছে যে। সেইকাৰণে তালৈ যাম কাইলৈ।
অ, অ, মজা, মজা।
অ, সেইটো কাৰণে আৰু। এই আহিলে এইখন উ, এতিয়া। এতিয়া এমাহমান থাকিব ত যাব আকৌ।
যাব ন?
আমাৰ নামঘৰটো হেৰি হৈ আছে নহয়। মণিকোটটো বনাই আছে নহয় উম উম দেখা নাই অ। প্ৰায় মণিকোটটো ভাঙিলেই এতিয়া বনি আছে আৰু জুলাই তোমাৰ কিমান মানে হেৰিৰ ভিতৰত শেষ হৈ যাব বুলি। কৈছে জন্মাষ্টমীৰ আগে আগে।
অ', তাকে কৈছিলে জন্মাষ্টমী কিবা ল'ব বোলে ডাঙৰকে প্ৰগ্ৰেম পাতিব কিবা।
উম জন্মাষ্টমীত মানে কমপ্লিট কৰি দিব তেওঁলোকে। সেইটো ল'ব আৰু মানে। আৰু থাপনাখনো বদলম বুলি কৈছো ভালো কথা অ ভাল হ'ব। মন্দিৰটো নামঘটো ডাঙৰ। একদম একদম সেইটোৱে।
বাকী?
তাৰ পিছত বাকী ৰা খাদ্য এতিয়া কি? ঘৰ মাহতহে গম পাব আৰু মই এতিালৈকে হেৰি কৰে নাই মাছ মাংস নাই দিয় ই। আজি নিৰামিষ।
অ', হয় নেকি?
আজি নিৰামিষ। খাব লাগিছিলে কিবা এটা কাইলৈ মানে আকৌ এইবোৰ দেটাই মানে দেটাই হৰি কৰিব ত আপোনাৰ তোমাৰ উ শ্ৰাদ্ধ কৰিব ন বৰ্ষ শ্ৰাদ্ধ কৰিব লাগিব নহয়। সেইটো কাৰণে কাইলেতো দূৰতেই হব অ